কি কৰি আছ কি কৰি আছ? অ কঠীয়া তুলিবলৈ গৈছে।
নহয় আজি গামচাতে তাৰ পিছতে এ পালোহি বাৰু গা পা ধুলো গা পা তপা ধুই এতিয়া কাপোৰ চাপোৰ সলাই পেলাই এই কথা পাতিবলৈ লৈছো আৰু।
অ' কিমান তুলিলি কঠীয়া
নতুন ৰঞ্জিত ধানৰ নহয় এইবোৰ হেৰি সেইটো কাৰণে মানে অকণমান হেৰি হলো দিগদাৰ কষ্ট হৈ গলগে উম। তাৰপিছত ভৰিত মাৰিব নাজানো যে মই। হোঁ ভৰি মাহঁতে হোঁ ভৰি মাৰিব পাৰে নহয় অকণ ভাল মই আক বৰামভতেহে জানো মাৰিব
বাহ ভৰিত মাৰিবলৈ হ'লে কঠিঁয়াবোৰ বাঁহীত মাৰিবলগীয়া কৈ থাবা অলপ ওখ হব লাগে
অ সেইটোকে হে মই এতিয়া হে মোৰ ভৰিত নাজানোঁ
আকৌ বোকা কেতিয়া দিব?
বোকা কোনদিনা জানো দিব মুঠতে কাইলে আকৌ এইটো পোিলা কাইলৈও অলপ তুলিব লাগিব তাৰপিছতে আৰু টোপো তুল লাগিব তাৰ পিছতহে পোকাত দিব বুধবাৰে বেছি দেয়া বুলি জানো
এক একেলগে সহকে দিব নে কিনো
মানে গোটেইখিনি একেবাৰে দি দিব দুই থই দিব আৰু হেৰিকেব ক খিনি ধুব গোটেইখিনি দি থব দিব মানে।
অ ৰোৱনী মাতিব নে কিনো?
মানে সেই প্ৰথম দিনাখনে যি ৰোৱাৰ ৰ তাৰপিছতে থাকিলে মানে আমি ৰুই থাকিম আৰুাৰ পিছত মানে
অ প্ৰথম দিনা প্ৰথম দিনা কৰব কৰ'ৰবাত ৰুমনি মাতিব।
প্ৰে এই ঢেৰনোমা জোনুমাহী আহিব তিৰাই আহিবি তাৰপিছতে আাপৌ ইিহতৰ উ নামবই কছ হেৰি আকৌ স আমাৰ সন্মুখৰ আহি থাকে যে মামি
অ', অ'।
অ', মামিয়ে কৈছো যে অসুধা নহ'লে আহি ম
অ অ হ'ব হেৰি নহয় মিলি যিয়ক মাৰ ৰুব ইমান বোলে। মৰিৱ গোইবোৰ ৰুব লাগ বুলি কি কথাটো আছে
অ সেইটোয়েহে আৰু ইবেলা মানে এতিয়া। বেলেগ হেয়ে অনাহে আৰু ট্ৰেক্টৰত হোহে গাখিনিটো লবই লাগিব আৰু আৰু সোমাবলে নহলে জেগা নাই যে জেগা এনেকে হব
অ', তাত মানে মানুহে বৰা বৰ ৰুই আছে নে কিনো।
অ', ৰুইছে তাৰপানে বেলেগৰ হে বেলেগৰ টেক্টৰ সমৰ পৰা নি
অ'।
মানে সেই বকৰখনে বেকা বেয়া কৰা যে চোতাল
চোন বেয়া ক বাৰু দেই বৰ বাৰী আছে বৰ হেৰিবোৰ বেয়া কৰি পেলাই। এতিয়া মানে আমাৰ এ সেই তাৰানে তাৰ সেইডোখৰ ৰুবলৈ বাৰিয়ে দিয়ে সোমাব নহয় আগফালেদি
উম।
অ'।
আপোনাল দে পাৰতলা বোৱাৰ কথা আছিলে প্ৰথমে পাৰতলাৰ ম সেই মায়ে কৈছিলে পাৰতলা দিম তেয়া এতিয়া মানে ইমান হেৰি নহয় আৰু ধুনীয়াকে সোমাব পাৰিব সিহঁতি অকৌ আমাৰ হিঁতৰ ট্ৰেক্টৰ খনেহে হেনো বোৱাই। তাৰ পিছতে এতি সহতক বৰাওঁ বুলি কোৱা কাৰণে এতিয়া এইফালে সোমাব লগগীয়া জেগা নাই তাৰপিছতে এইখনণতে গৰজোপা আছিলে যে সেইজোপা মানে কাটিলেহে সোমাব এ ভাল ভাল গছবোৰ কাটি কাটি শেষে হ'ব আৰু।
এই ট্ৰেক্টৰ খনৰ জহ ৰৰজোপা কাটি পেলাবলগীয়া হ'ল নে?
উম এজোবাহনো নুহু মাব হনো আহেই এনে ট্ৰেক্টৰ খন যায় সেই কিবা সেইবোৰ কিন্তু কাষত
কেনি আনা আন বুলি ক'ব লাগিছিলে
এ তাকে হে। এতিয়া হে সেইকাৰণে হে মন নাই সিব জানো কি কয় নাজানোতি আকৌ তাহেঁকোনে পাই ঠিক আছে তহঁ তো কোনে বগহঁ ক মায়ে বোলে দেতা বোলে তহঁতৰ সে তহঁতৰ খনেহ পাব লাগিব বোলে অ আগ়ি বুলি ক'লো তাৰানে কঠ মানে ইটো বাৰদলাই পাম বুলিয়ে কৈচোন ছিলে সেতি আকৌ সেই নে বাই
এতিয়া আকৌ কথাটো বেয়া হব যে।
উম আম সহতে যদি ট্ৰেক্টৰ বোৱাই আমাক আমাকো কব লাগে ন ৰাস্তাটো নাইোনালে দে আহিবাহেহতিে টেক্টৰ বক
অ কিবা সহতক গুৰুত্ব নাইকিয় এইবাৰ পৰা সিহঁতক এইবাৰ পৰা দিবই নালাগে সিহতক।
তাকেহে আৰু একো কথাই প নো নাজানো কঠিয়াত লবলৈ গৈছে আমি গমেই পা যে দেতাক কৈছে দেতিা আজি কথা দিলি আছে নহয় বোলে পথাৰ দেখেই। কোৱাই নাই কোনদিনা কি কৰিব সিহতৰ মানেমি কৈছিলো আম আমো ৰুই দিব আপোনালোকৰও ৰু দিম তেনেকে কৈছিলো নহয়। সেইটো ভাবিলে একজীনো কি ৰুব আৰু হেৰি বুলিব ৰুবলৈ ৰোৱা হ'ব বুল সেইকাৰণে বোলে সিহঁত হেৰি নকৰো সেইকাৰণে চাগে ভয়তে।
সেই এদ এনেই চাহ একাকাপ এতিয়া এদিন চাহ একাকাপ দিব লাগে অ, বাকী সহতক গো দেখিবলৈ দৰকাৰ নাই।
উম
তেহেতৰে ধান্দা নাই আৰু বাকী আমাৰ বৰ কি দৰকাৰ
উম
হ নহব
উম
দৰকাৰ নাই নহয় ইমান হেৰি কৰি থাকিব লাগে লাগে। আমাৰ জানো কেতিয়া ৰব হয়গে আমাৰ একো হেৰি কৰাে নাই কেতিয়া ৰুম - ৰুম আৰু কাইলৈ আমাৰ ঘৰলৈ মিস্ত্ৰীহে আহি
অ হেৰি কৰিলে টেংকি উঠাবলে
টেংকি উঠাব নহয় টেংকীে খুটা ফুটিবলেহে আহিব
অ অ বনাব সেইখ ল অ অ
হেৰি নহয় ফুটা বনাই মেলি আকৌ বহুত দিন আছে আৰু আচলটো ঘূৰি
উ ম ব
উম বোলো আৰম্ভণিটো কৰিলেহে আকৌ শেষ হবগে।
উম - উম।
উ তাৰাপা আজি চাগে কঁকাল চকাল বিষাব আৰু কঠিয়টো
ইহ, বেলেগ বিষাইছে মই কাপোৰ কানি জীয়নীকেইটাকে ধুবৰ মন জনাই ব কিবা গোটেইজনী বহি লবলগীয়া হয় হাউলিব নোৱাৰোৱেই। তাৰপিছত বাচনকেইতা আছিলে বাচন কেইটা ধুবৰ মন যোৱা নাই আৌ যেন তেনে বহি ধুই পেলাই উ জ্বলে আনিছো যাওনে ফিৰ হৈ।
কাইলে সেই তুলি দিলেহে অকমান ভাল লাগিব।
উম
মানে নহলে হেৰি নহয় এদিন তুলি পেলাই ৰৈ দিলে একদম কেইবদিনলৈ বিষাত থাকিব
মায়ে শুইছে সুলে মোবাইল টো চাওঁ বুলি ভাবিছিলে নেকি মোক কৈছে হাত দুখখন অ মোবাইলতটো ধৰি দাঙি ধৰি থাকিবাগে এলাহ লিছে নোৱাৰ প
হে আকৌ বিষ হৈছে আকৌ বিষ।
অ এ আকৌ মা লে বেয়া লাগিছে দে। মায় এটা মায়ে আকৌ মোতকে বেছিকে তুলিব পাৰেছ মা এটা বয়সতো ন বেয়াও লাগে সেইটো কথাালি ভাবি
তাকে হে তুলিবলগীয়া নহয় এতিয়া উ লোকক দিয়া হলেও হয় কঠডাল তুলিৰিবিলাকৰ কঠীয়া তোতে ধঢৰ পইা লৈ যায় নহয়।
অ, মা মই কৈ আছো কাৰোবাৰ এখন তোলানৰ কথা মাক আছে এই টোপোলাত মই পাছশ আনব লৈ আছো। আপোনালোকে কিমান দিয়ে তেনে আপোনালোকৰ অকন বেয়া আহে বা তেনেকুৱা ধৰণৰ কথা কব। তাহাহুি আৰু ধুনধিকে দিয়াখুনে ভাল আছিলে যদি বেলেগেক দে অলপ - অলপকে তুলি ঘৰতে।
এ সেইটোে আকৌ এতিয়া ঘৰত অকমান কৰিবও লাগে ন কিমান পকে দি থাকিব লাগে আধা দু - দুখোন গুচিয়ে যায়।
এ ৰুওতেও এতিয়া সেই প্ৰথম দিনাখনে আহোতে যি যিমান ক ৰুব ৰুব তাৰ পিছত আৰু ঘৰতে ৰুব পাৰিম সেইকাৰণ ৰুওঁতে ইমান হেৰি মই ইমান অ আৰু
আমাৰ ইয়াত আকৌ পতাপত হয় হেৰি আমাৰ যে ইয়াত সেঙাকে ৰোও যে।
অ, সেইটো হয় বু
ও যী হয় তাত আকৌ এতিয়া হেৰি নহয় বহুত দিন লাগে। ঘন- ঘন কেে ৰোৱা যে দৰাতে বহুত দেৰি লাগে আকৌ।
এবিধ নহয় এবিধ বাম ৰঞ্জিত এবাৰ দৰ ৰঞ্জিত। ৰঞ্জিত ভাগ দুটা এতিয়া কোনোবে জানো বাম মই এনে দ এনেে কোনোবা এবিধ তুলিলো
যে ভাগ ভাগকে ৰুই থাকিব লাগিব আৰু।
উম,
আমাৰ বাম দ বুলি অ আমাৰ বাম দহ বুলি কথা নাই আৰু আমি এভাগ ৰঞ্জিত কঠীয়া পাৰিছোঁ আৰু সেয়া ৰুম আৰুও বাকী আৰু যি হয় হ'ব আৰু
অ, আমাৰ কাইলে জোৱামংলা অকণ তুলিম নহ সেইক অকণ তুলি ভাল লাগিব আজিতকে।
আহ
তাৰপিছত আকৌ কাজে সেৱা তুলিম তুলি পেলাই আকৌ পৰহিলে আকৌ সেইটোণে ৰঞজিততুললিব লাগিব।
আহ
সেইখিনি অকণ বেয়া সেইকাৰণে বোলে এদিন অকণ ভাল তুলি লম
ক কেইবিঘা - কেইবিঘানো - কেইবিঘা ঘৰত ৰুবলৈ থৈছেনো?
ডুবি হে
দুবিঘাতে ইমান দম তুলিব লাগিব নে অকণ অকণ কঠীয়াা পাৰিছে তাৰমানে
অ এপেলাই এপেলাইহে সেয়া দয় ন হেৰিয়ে
অঁ
তথাপিও ছিগিছে হেৰি হৈছে বহুত বহুত আকৌ নহয় কিন্তু বহুত তোলোতে হেৰি হ'ল এশ মুঠি তুলিিলোৱা মুঠিকেহে
এশ মুঠি- এশ মুঠি ছয় দহ গুণ ষাঠি এইফালে চল্লিছ ছয়। ঢেৰ আশী হ'ল ওঠৰ আশী মান হ'ল
অ, এনে মানে মুঠি মুঠি মুঠিকে মুঠিটো সিমান সৰু মুঠি নহব জোখৰে মুঠিটো হেৰি আকৌ এইবোৰ আৰু কথাবোৰ ভাল নহয় যে তুলিবলৈ কিছুমান দ হেৰি আ চিগি যায় আছ ৰঞ্জিত বু
অ ', ছিগটোো নও চাগে ইমান বুঢ়া হোৱা নাই কুমলীয়া হৈ আছে কঠীয়া
উ দমি কনেো হৈ আছো
উ কঠ আ চাগে সেই কেিবা ঘু় হ গলে মানে হে বৰকে নিচিকে এতিয়া জোখ হৈ আছে কুমলীয়া হৈ আছে আৰু।
অ সটো চাগে
কাৰণে হেৰি হৈ আছে ভাল যে মানুহৰ ৰক্ষা সেনাই চব মানুহে বৰাবৰ মাটি ৰুব আৰু এতিয়া
উম বৰাবোৰ ৰুইছে আজি সিহঁতৰ হেৰি ঘৰ অ আমাৰ। কুৰেকৰ নামঘৰ পোনে পোনে থকা মানুহ ঘৰতে সিহঁতৰ ঘৰৰ হেৰি পচঁবিঘা দিছে চাৰি বিঘা মানে পাছ বিঘা দিছে।
অ ৰোৱনী আহিছে নে
অ' আহিছে এই কাৰোবাক মাতিছে হ'ব এইবোৰ হাজিৰা ৰোৱনী নেকি
অ'
আমাৰ সেইটো চাইদে আমাৰ সেইটো চাইদে মানে ইটো। হা
হাজিৰাও ৰুইছে চাগে দুই একাকে সলনিও ৰুইছে চাগে
অ তেনেকুৱাই হ'ব বা আমাৰ ঘৰত যি ঘৰে কৰে সেই ঘৰেও সলনি হৈছে নেকি চাগে। এতিয়া আকৌ এইফালৰ হেৰি সেইটো গৈছে জয়ো আৰু ৰুই আ
এইবাৰ পৰা এইবাৰ পৰা দিব নালাগে বেলেগ মানুহক দিব লাগে। কোনোবাই কৰে যদি।
উম। প্ৰতি বছৰে একেহে লৈ নাথাকে কাৰণে স বেলেগক দিবলৈ মন যায়। এই আমাৰ ফাললে আহি থাকে সেইদিনাখন যে জিকা আনিছিলে জাকেৰেলা আনিছিলে যে নাহিল যে অ হ যে সিহতক কৈছিলো মায়ে কৈছিলে যেনিবা তাৰ পিছত কওঁতে কৈছে জানো চাওঁ কোন বাৰু আমি কৰা দুবিষাকে অহা বু্ত কৰিব পাৰো বুলি কৈছে আৰু
অ -অ
কৰিম তেনেক কৈছে আৰু কাৰোবাক দিবও লাগে।
অ' একে ঘৰকে দি থাকিলে বেয়া
এহঁতি আগতে কাৰোবাৰ কৰিছিলে এইবাৰ নাই পোৱা অকল আমাৰ কথাহে কৈছিলে ভাবিম ইমান বাহাদুৰি সিহতৰ।
অ এ সিহঁতৰ মানুহবোৰ তেনেকুৱাই সিহঁতৰ ঘৰৰ।
এনে কেঠেলা মানে।
অ -অ এনে তেনেকুৱা সেইকাৰণে বোৱাৰীজনীয়ে বেয়া পায়।
উম
বোৱাৰীজনীও হেৰি তেনেকুৱা হৈ পৰিবলগীয়া হৈছে উপায় নাই।
উম বোৱাৰী ইমান তেনেকুৱা নহয় বাৰু তাই ভাল
বোৱাজনীয়ে কৈ কোৱে দেখোন। আকৌ হেৰি নহয় মাত বোলে নাই নহয় ভালকে একে হেৰিয়ত উম সিয় মানুহতে মানুহজনীয়ে ডাঙৰ হালৰ। এতিয়া মাতবোৰ হৈছে চাগে হা সহোয়েক আ। শাহুৱেক
অ 'সিহঁতৰ মাতবোল এতিয়া আগদ নাছিলে নেকি
নায়ে ইমান ভালকে হেৰিয়ে নাই মানুহজনীয়ে নামঘৰ গুচিবলৈ নাযায় নহয়।
অ মানে এতিয়া ভালে নেকি চাগে।
অ' গিৰিয়েকৰ সেই ব্যৱ্হাৰ বোৰ বহুত বেয়া হেনো
উম এইজনান হে আহি আছে আৰু
জানিছো এং কেচিয়া বুলি মাইকীজনী এং কেচিয়া বুলি জানো। কিন্তু মানুহজনীয়ে কোৱা কথাাতটো কৈছো আৰু
উম উম
তেনেকে কৰে জেক
মই গি গিৰেকটোহে মোৰ ভালাল লাগিছে কথাবোৰ।
আহ গিৰীয়ে কে ভাল চাগে ঘনীক এংকেচিয়া চাগে।
উম
কয় এতিয়া তেনেকে
বান নিজে এনেকুৱা আগ এনেকুৱা নহাইে কথা মোৰ। মই ইমান ধুনীয়াজনী ভাল আছিলো এই মই ইমান বেয়া তোলে আহিলো এনেকে থাকো
অ, তেনেকুৱা তাই বুলি ভাবে নিজকে। এতিয়া চাহ তাহ খালি নাই।
অ', খালো
অ' এতিয়া অকণমান ৰেষ্ট লোৱা আৰু ময়ো কিবা এটা খাই লওঁ উম হব ঠিক আছে
উম - উম।